অ', ভালে আছা?
অ' ভালে আছোঁ। তুমি ভালে আছা?
উম, ভালে আছোঁ। ভাত চাত খালা?
অ', অ' খালোঁ। তুমি খালানে?
অ' মইও খালোঁ। ব'লা আজি আমি আজিৰ দিনটোৰ কথা পাতোঁ, ভাম
অ' ব'লা পাতোঁ।
পিছে আজিৰ দিনটোত কি হ'ল তোমাৰ লগত?
আজি মই শুই উঠাতে অলপ দেৰি হ'ল। তুমি কেইটাত উঠিছা আজি?
মই উঠিছো তোমাৰ চাৰে নটা মানত।
অ' মইও চাৰে নটা, চাৰে নটা মানতে উঠিছো।
হয় নেকি, ছেইম মানে।
অ', ছেইম।
তাৰপিছত?
আ, তাৰ পিছতে মুখ চুখ ধোলো। তাৰপিছত চাহ তাহ খালোঁ। তুমি উঠি কি কৰিলা?
মোও উঠি কেনে মইও সেই মই আৰু মোক চুখ ধোলো, প্ৰথম মই মুখ প্ৰথমতো মই মোবাইলটো চালোঁ। মোবাইলটো চুইচ অফ হৈ আছিলে মোৰ, ত' মোবাইলটো অন কৰিলোঁ, অন কৰি চালোঁ তাৰপিছত কোনোবা কল কৰিলে নেকি চালোঁ, তাৰপিছত অলপ উঠিলো উঠি কেনে অলপ মান অলপমান এক্সাৰচাইজ কৰিলোঁ। এক্সাৰচাইজ কৰাৰ পিছত গ'লোঁ, ফ্ৰেচ হ'লো, অলপ ফ্ৰেচ চৰাৰ পিছত তাৰ পিছত ঘৰত গ'লো ঘৰত যাই কেনে আকৌ মই অলপমান পূজা কৰিলো পূজা কৰাৰ পিছত উঠিলো উঠিকেনে মই কিবা এটা খালো খাই লৈ কেনে অলপ তলৰফালে গ'লো তলৰ পৰা অলপমান বিস্কুট লৈ আহিব লাগে আমাৰ কুকুৰ কুকুৰ কেইটাৰ কাৰণে। কুুৰকেইটাৰ কাৰণে বিময় বিস্কুট লৈ আহিলোঁ বিস্কুট খোৱালোঁ তাৰপিছত মই তাৰপিছত এতিয়া তাৰ পিছত সেইখিনিয়ে তাৰপিছত ঘৰত ব ঘৰতে বহি আছো তাৰপিছত তোমাক তাৰপিছত আৰু মই ভাত চাত খালো ভাত চাত খালো তাৰপিছত অলপমমান ৰেষ্ট ললোঁ তাৰপিছত অলপমান কথা পাতিলো মোৰ লগৰ লৰাকেইটাৰ লগত লগৰ ল'ৰা লগৰ ছোৱালীকেইটাৰ লগত তাৰপিছত সেনেকাই দিনটো চলিল আৰু আৰু এতিয়া দিনটো যাই আছে সেনেকাই তোমাৰতো কেনেকা কৰি কালি ৰাতিপুৱাৰ পৰা
অ ৰাতিপুৱা উঠিলো মুখ-চুখ ধোলো ব্ৰাছ চ্ৰাছ কৰিলো গা-চা ধোলো ভাত-চাত খাই কিনে অকনমান পঢ়িলো পঢ়াৰ পিছত ফ্ৰেন্ড কেইজনী মানৰ লগত এনে কথা পাতিলো কথা পাত কিনে অলপ ফোন টো চাৰ্জত দিছো তাৰ পিছত মই অলপ শুই গলো শু উঠি মোৰ ঘৰত আলহী আহিছিল সিহঁতক সিহঁতৰ কাৰণে চাহ বনাই দিলো
আ
চাহটো খাই কিনে আলহী কেইটা গল তাৰ পিছত এতিয়া আৰু আছো আৰু এনেই অলপ পিছত মোৰ টিউচন মোৰ টিউচনৰ ষ্টুডেন্ট্ছ আহিব
হয় নেকি! টিউশচনৰ ষ্টুডেন্ট আহিব টিউশন তুমি এটাই কৰোৱা?
মই তিনিটা ষ্টুডেন্টক পঢ়াও।
কোনটো কোনটো টাইমত?
মই পঢ়াও চাৰিটাৰ পৰা চাৰে চাৰিটাৰ পৰা ছয়টালৈকে
হয় নেকি! ত তুমি মানে এতিয়াৰ পৰা টিউশনৰ টিউশন ষ্টাৰ্ট হব অলপিছত তোমাৰ আৰম্ভ হব। শেষ কেতিয়া হ'ব টিউশচনটো চব? গটাই টিশচন গোটেই খিন মিলাই তোমাৰ কেতিয়া শেষ হব টিশচন?
অ গোটেইখিনি মিলাই সাতটা মানত শেষ হব সাতটাত আটাই বাজে মোক শেষ হোৱাতে তিনি দুটা ষ্টুডেণ্ট একেলগে আহে আৰু এটা ষ্টুডেণ্ট দেৰিকে আহে অলপ
হয় নেকি সাতটামান আহে ষ্টুডেণ্ট ষ্টুডেণ্ট বোৰক পঢ়াৰ লগত নিজেও পঢ়িব লাগিব
অ সেইটোও হয়। ময়ো মোৰো মানে ৰিভাইজ হৈ যায় সিহঁতৰ লগতে পঢ়াবোৰ।
হয় নেকে অ আগৰ ৰিভাইজ কৰিলো একেলগে।
অ ৰিভাইজ কৰিলও।
তাৰপিছত কি ক অ মই টিশনতো এনেকা কৰা নাই আজিলৈকে মই আগতে কৰাইছিলো বহুত আগতে তেতিয়া মোৰ ৰুটিন টো অলপ বেলেগ আছিলে তেতিয়া মই স্কুলৰ পৰা আহিছিলো স্কুলৰ পৰা আহি কেনে মই ভাত চাত খাই কিনে অলপ ৰেষ্ট কৰি কিনে তাৰপিছত মোৰ তলৰ যিকেইটা তলত তলৰ ক্লাছৰ ছাত্ৰ কেইটা মানে মই যোনকেইটা পঢ়াইছিলো ক্লাছ ফ'ৰ বা ক্লাছ থ্ৰী সেনেকা ষ্টুডেন্টৰ সেইকেইটাক পঢ়াইছিলো পঢ়াই কিনে তাৰ পিছত মোৰ টাইমতো হৈছিলে যোনটো টাইমত মই পঢ়িব লাগে মোৰ টিচন আহে মই পঢ়ি কেনে তাহাঁতক পঢ়াওঁ, তাহাঁতক পঢ়াৰ পিছত মই তাৰপিছত মোৰ ফেভৰেত ফেভৰেত কাৰ্টুন আহে ফেভৰেট কাৰ্টুন চাইছিলো সেই সময়ত। কাৰ্টুন-চাৰ্টুন চাইকেনে তাৰ পিছত ৰাতি আঠটা নটা মানত আকৌ পঢ়ো এক ঘন্টা একঘণ্টা পঢ়ি কিনে তাৰ পিছত ভাতটো খাওঁ। ভাতটো খোৱা লগে টামান ভাজি চাৰে দহটাত মই টোপনি মাৰো, তোমাৰ তুমি এনেই এতিয়া টিউচনটো কৰাই লোৱা তোমাৰো ডেইলি ৰুটিনতটো তুমি টিউশনটো কৰাই লোৱা সাতটা বাত ৰেডি হৈ যা তুমি। সাতটা বাজাৰ পিছৰ পৰা কি কৰা তুমি?
সাতটা সাতটা মানত এটা নহয় কি কয় মইতো চাৰিটাৰ পৰা ছয়টালৈকে কৰাও টিউশচন। দুটা ষ্টুডেন্টক তাৰ পিছত অলপ সময় অলপ সময় ৰেষ্ট লোৱাৰ পিছত আহিয়ে যায় ষ্টুডেণ্টটো। মানে ভালকে ৰেষ্টে ল'ব নোৱাৰো মই অ'।
হয় নেকি, তাৰ পিছত কি কৰা সেইটো যদি শেষ হৈ যায়?
অ', সেইটো শেষ হোৱাৰ পিছত এনে অলপমান মোবাইলটোকে চাও। নহলে ব'ৰ হৈ থাকিলে লগৰক ক'ল কৰো।
হয় নেকি লগৰক ক'ল কৰা, তাৰে পিছত?
অ', তাৰ পিছত টোপনি টোপনি ধৰি থাকে শুই যাও। শুই যায় অ', শুই যাও তাৰ পিছতে মায়ে মাতে ভাত খাবলৈ ভাতটো খাই কিনে এনে অলপ ৰিলচ চাই থাকো।
ৰিল চাই থাকা গোটেই ৰাতিটো ৰীলে চাই থাকা?
অ', ৰিল মানে যেতিয়ালৈকে টোপনি নাহে তেতিয়ালৈকে।
হয় নেকি, এনেকা হয় ৰ'বা এনেকা টোপনি মা টোপনি নাহিলে অলপ ৰিল চোৱা হৈ যায় মোবাইলটো চোৱা হৈ যায়, কিন্তু টাইমত নুশলেও নহয় ন'?
অ', ডাৰ্ক চাৰ্কলছ পৰি যায়।
গুচি যায় দিনটো সেনেকাই গুচি যায় টাইম টাইম টো লেট কৰি থাকোঁতে।
অ', আৰু নুসুলেও দিগদাৰ।
অ', নুশুলে তো দিগদাৰ হ'বই ৰাতিপুৱা ভাল টোপনি নিজৰ তাতে ভাল নালাগিব নিজকে ভাল নালাগিব, কিবা বেয়া টাইপ লাগি থাকিব দিনটো। সেইটোয়ে টাইম ৰিটিন টো সেনেকুৱা ৰাখিব লাগে টাই ৰুটিনটো এটা চি-চিডিউল চিডিউল টাইপ ৰাখিব লাগে নে কি? তোমাৰ মতে টাইম কে টাইমটো যদি স্পট তাৰমানে যদি আজিৰ দিনটো যদি তোমাক যদি দিনটোত যদি ধৰি লোৱা তোমাৰ স্পট হৈ যায় মানে ধৰি লোৱা ৰখি যায়, তেতিয়া তোমাৰ কেনেকা লাগিব? ধৰি ল' এতিয়ালৈকে ৰাতিপুৱা পৰা এতিয়ালৈকে ৰাতিপুৱা সূৰ্য ওলাইছিলে। এতিয়া সূৰ্যৰ নাম ইটা সূৰ্য যোৱা টাইম হৈ গৈছে। এতিয়া যদি সূৰ্য নোলা সূৰ্য যদি ওলাই কেনে নগ'লে হয় তেতিয়া কেনেকা লাগিলে হয়?
বেয়া লাগিব অ'।
তেতিয়া বেয়াই লাগিব, কিয় মানে টাইম টোচ টাইমটো ৰখি গ'লে মানে তোমাৰ বেয়া লাগিব
অ বেয়া লাগিবই সদায় ৰাতিপুৱা হৈ আছে ৰাতি হৈ আছে সেইটো যদি নহয়
অ মানে মানে যোনটো মানে হৈ সদায় হৈ থাকে মানে সেইটোৱে হ'ব লাগে অ সেনেকা হয় সদায় টো হৈ থকাটোও ভাল সদায়টো সদায় হৈ থাকিব নে কি কেতিয়াবা যদি নতু নতুন কৰি যদি নতুন হ'বৰ হ'ব এতিয়া নতুন কৰিব খোজা তেতিয়া ধৰি লোৱা আজিৰ দিনটোত ধৰি লোৱা আজিৰ দিনটোত মই এইটো কৰিলো এইটো কৰা যে এইখিনি টাইমত
তেতিয়া হ'লে এডজাষ্ট হওঁতে অলপ টাইম লাগিব আৰু যোনটো সদায় হৈ আছে সেইটোতো অ কি কয় হেবিত হৈ যায় ন
হেভিট হৈ যায় নেকি ত কোনটো টাই তোমাৰ মতে দি ধৰিলোৱা আজি ৰাতি ৰাতিপুৱা উঠিলো
মই মই অ সেইকাৰ মোৰ দিনটো যদি গৰম দি থাকে মোৰ ভাল নালাগে কিন্তু যেতিয়া বৰষুণ দিয়ে তেতিয়া মোৰ ভাল লাগে
হয় নেকি দিনটোত তোমাৰ হেৰি দিলেহে কি কয় ৰ'দটো দি ৰ'দটো দিলে ইমান ভাল নালাগে কিন্তু হেৰিৰ বিষয়ে হেৰিত ভাল লাগে ন
অ বৰষুণ দিলে মোৰ ভাল লাগে আৰু তোমাৰ
মোৰতো কেনেকা দিনটো এনেকা টাইম হ'ব লাগে যেনেকা টাইমত মই ধৰি লোৱা আজি দিনটো এইখিনি কৰিলো কিন্তু মই সেইটো টাইমত কেতিয়াবা মই বেলেগ বেলেগ কামো কৰি দিওঁ মই সেইটোয়ে মই ৰ ৰ'দ ৰ ৰ'দ আৰু বতাহ লগে মই তেন কোনো হেৰি নাই
অ অ
সেইটো একচাইট পৰি যায় আৰু দে টো একচাইট পৰি যায়।
অ
চ' মোৰ কাৰণে মানে টাইমটো সেনেকা হ'ল ধৰি লোৱা টাইমটো এই টাইমটো হ'ল ধৰি লোৱা ই এটা বজাৰ পৰা দুটা বজালৈকে মই ফ্ৰী থাকো সেইটো টাইমত ধৰি মই মোবাইলটো চাৰ্জাৰ আজি বোলে সেইটো টাইমতে মই বেলেগ কাম এটা কৰিলোঁ। কেতিয়াবা চাইছা না কেতিয়াবা ধৰি লোৱা কোনটো কামটো এইটো টাইমত কৰো কিন্তু সেইটো টাইমটোত কৰি সেইটো টাই সেইটো কামটো আমি বেলেগ টাইমত কৰিলো তাৰ বেলেগ টাইমৰ কামটো তেতিয়া কৰিলোঁ। এনেকা হয় না নহয় কেনেকা হৈছিলে কেতিয়া হৈছিলে?
কেতিয়া হৈছিল মানে অ অ
হেল্ল'
হেল্ল' অ হৈছিল মানে কেতিয়াবা কিবা কৰিম বুলি ভাবিলেও নহয় মানে এতিয়া মোৰ পঢ়িব মন গ'ল প পঢ়ি পঢ়িব ললেও মন মনটো পঢ়াত নালাগে
হয় পঢ়া নাথাকিলে তেতিয়া কি কৰিবা?
তেতিয়া আৰু এনে বহি থাকো তাৰপিছত পিছতে ৰিগ্ৰেট হৈ যাওঁ আৰু কিয় পঢ়া নাছিলোঁ।
তে সেইটোকে কি কয় টাইমৰ ভেলু
অ ঠিক কৈছা
মানে আজিৰ দিনটো আজিৰ দিনটো সেইটোয়ে মানে
সেইকাৰণে টাইমৰ মতেদি আমি কাম কৰিব লাগে
কাম কৰিব লাগে ন কেতিয়াবা ধৰি লোৱা দিনটোত ধৰি লোৱা দিনটোত কেতিয়াবা ৰিচেন্টলি ধৰি লোৱা তুমি- পঢ়ি থাকিলা পঢ়ি থাকিলা যেতিয়া ধৰি ল- পঢ়োতে পঢ়োতে বলে তুমি একো টাইম হেৰি নকৰি তেতিয়া কেনেকা লাগিব?
এই তেতিয়া তেতিয়াও বেয়া লাগিব যোনটো বস্তু কামত নহয়।।
কেনেকা নহয়।
এতিয়া মই কেনেকে কম মানে এতিয়া তুমি পঢ়ি আছা। আহ তোমাক ভাত দি দিছে তথাপি তুমি খোৱা নাই।
উমঁ তেতিয়া তোমাৰ তোমাৰ টাইমটো নিমিলিব।
অঁ টাইমটো নিমিলিব তাৰপিছত দেৰিকে খাব লগা হয় ত টাইমত নহয় আৰু। কামটো অঁ।
অঁ ঠিকে কিন্তু যদি টাইমটো যদি-
কেইটা মানত পঢ়া?
মই কেইটাত মই তোমাৰ ধৰি লোৱা মোৰ ম মই ধৰি লোৱা এতিয়া পঢ়িলো অলপ পিছত। তাৰ পিছত ধৰি লোৱা মই- ৰাতি পঢ়িলো মোৰ মানে টাইম চিডিউল নাই মই টাইম চিডিউল আগৰ পৰাই বনোৱা নাছিলো। মই আগতে সৰুতে টাইম চেডউল আছিল দে এতিয়া আৰু মোৰ টাইম চেডউল এক-
আৰু তুমি কেইটামানত খোৱা?
মই শুৱৱে মই চাৰে এঘাৰটা মানত চাৰে এঘাৰটা বা বাৰটা। তামানে কেতিয়াবা মোবাইল চাওঁতে চাওঁতে টোপনি নাই কেতিয়াবা ধৰি লও- ফিল্ম চালো কেতিয়াবা হেৰি কৰিলো সেইবিলাক টাইমতে ম নহয় আৰু দিনটো এনেকে - সনেকাই গুচি যায় দিনটো এনেকেই পঢ়োতে বা কিবা কৰোঁতে সেনেকা দিনটো গুচি যায়। আৰু তো আমি কাম চামো নাই ন কাম চাম থাকিলে জবত থাকিলে জবত। বে -বেছি থাকিব পাৰলো হয় জব-টবো নাই ত বিজি হৈ থাকিব নোৰো। বিজি কাম নাই আমাৰ খালি পঢ়া কাম আৰু আমাৰ- আমাৰ খোৱা কাম আৰু আমাৰ হেৰি কৰা কাম।
অঁ ঠিক কৈছা সেইটোয়ে আৰু এতিয়া আমাৰ।
দিয়া আজিৰ কাৰ এইখিনিয়ে আজিৰ কাৰ এইখিনি পিছত কথা পাতিম দিয়া।
অঁ অঁ ঠিক আছে দিয়া।